হেল্ল'
হেল্ল' ভাই, খবৰ ভাল?
অ' ভাল, তোমাৰ?
ভাল, ভাল, খবৰ ভাল।
অ', কি কৰি আছা?
এ, এনে আছো ৰ'বা। গৰম, আজি ভালে দিছেচোন গৰম।
অ', কি হ'ল আজি ভালে গৰম দিছে আজি নহ'লে কি টপিকৰ বিষয়ে কথা পাতিম বুলি ভাবিছা তুম?
এডুকেশ্যনৰ বিষয়ে পাতিম বোলো।
হয় নেকি? অ', কোৱা, সুধা, কি সুধিবা।
কি, কি প়ঢ়ি আছা তুমি এতিয়া?
হ, মোৰ গ্ৰেজুৱেচন হ'ল। অ', অ' এইটো ইয়াৰত গ্ৰেজুৱেচন মোৰ কমপ্লিট হৈছে। তুমি?
অ', আ এ, মই ছেকেণ্ড চেমিষ্টাৰ কৰি আছোঁ ডিগ্ৰী।
হয় নেকি, অ', তোমালোকৰ একজাম চলি আছে চাগে!
অ', একজাম চলি আছিল, খতম হ'ল। আৰু আছে কেইদিনমান পিছত।
গ্ৰেজুৱেচনৰ পিছত কি কৰিম বুলি ভাবিছা?
গ্ৰেজুৱেশ্যনৰ পিছত কিবা ক'ৰ্চ কৰি কেনে জব কৰিম বুলি ভাবিছো। কৰ্চ
হয় নেকি? এনে গভমেন্ট জব কৰিবা নে, এনে সেনেকুৱা একো নাই তোমাৰ? এম
গভমেণ্টত লম, গভমেণ্টত লম। অ' এ পি এচ চিত হাঁ
হয় নেকি? কিবা ডিফেন্স-চিফেন্স লাইনত ইণ্টাৰেষ্টেড আছেনে? না বেলেগ ইউ-এ পি এছ চি?
পি এচ চি, অ', এ পি এচ চি তুমি কি এতিয়া জ-জব কৰি আছা নে কি তুমি?
নাই এনেই গ্ৰেজুৱেচ্যন পিছত এনেই, এতিয়া গ্ৰেজুৱচ্যন কেইদিনমান আগতে একজাম আমাৰ শেষ হ'ল। চিক্স চেমিষ্টাৰ, ক'ব গ'লে ৰিজাল্টটো অহা নাই, আহিব। ত এনেই বৰ্তমান এনেই আছো বাৰু। কাম-চাম নাই আৰু আৰু কি কৰিম? জানাই আজিকালি আমাৰ আ কামৰ কাৰণে কিমান এইটো হৈছে। মানুহে কাম-চাম নাপায়, আ বহুত প্ৰব্লেম।
বহুত প্ৰব্লেম হৈ
হয় নেকি? তোমাৰ কলেজ-কলেজ লাইফ কেনেকুৱা আছে?
কলেজ লাইফ ক'ব গ'লে, ক'ব গ'লে কলেজ লাইফ ক'ব গ'লে, তাতে ভালটোও আছে বেয়াটোও আছে।
হয় নেকি? বেয়াটো কি হয় বাৰু? হয় নেকি? বেয়াটো কি হয় বাৰু ক'ব পাৰিবা নেকি?
বেয়াটো মানে তুমি উম, ভাল লগৰ বাচি ল'ব লাগে বা বেয়া লগৰ লা-বাচি ল'ব লাগে। এইটোয়ে, বেয়াটোৰ পৰা ভাল লগৰ বা-বাচি কেনে নিজে আগবাঢ়ি যাব লাগে। যদি বেয়া লগৰ আ যদি বেয়া লগৰ আ বেয়া লগৰ লৈ যদি আগবাঢ়ি যাওঁ তে ময়ো বেয়া হৈ যাম ন! সেইটোয়ে কথা।
অ', তুমি ইমান বুজা হৈ গৈছা যদি তেনেহ'লে তোমাক সেইটো ক'ব নালাগে আৰু। সেইটো তুমি জানা হৈ গৈছা আৰু, বেয়া-ভাল? কি হয় তুমি গম পোৱা হ'লে আৰু চিন্তা নাই আৰু।
অ'।
এনে তোমাৰ কলেজত ফ্ৰেণ্ড কেইজন, কিমান আছে?
কলেজত ফ্ৰেণ্ড ক'ব লাগি লে আছে, চাৰি-পাঁচজন মান আছে।
হয় নেকি? ধেৰ ফ্ৰেণ্ড বনাই ভাল পোৱা নে এনে অলপ কমকে ফ্ৰেণ্ড বনাই ভাল পোৱা?
মই বেছি ফ্ৰেণ্ড বনাই ভাল পাওঁ। মানে মই নিজে মানুহটো ফ্ৰেণ্ডলি হয়।
হয় নেকি? তেনেকুৱা মানু ভাল লাগে বাৰু, ফ্ৰেণ্ডলি মানুহ।
অ'।
এনেকুৱা মনত একো বস্-বস্তু নথয়, এনেকৈ যি হয় সেই
নাই, নাই। অ', যি হয় মুখতে কৈ দিওঁ।
অ', এইটো কথাটো ভালে ক'লা, এনেকুৱা মানুহ ভাল লাগে। এনে কলেজ সদায় যোৱানে?
কলেজ মানে অ', কলেজ সদায় যোৱা নাযায় এনেকুৱা।
উম। কলেজ যাই কি ভাল লাগে, ভাল লাগে, এ?
চৰকাৰী কলেজ আৰু কি যাম ডেইলি ডেইলি।
কি কোৱা এচ
হা?
টিচাৰ বাতিয়ে কি অ চাবজেক্ট কি ফেভৰেট তোমাৰ, শুনিছানে।
অ, অ, শুনিছোঁ ছাবজেক্ট ক'ব গ'লে, হেল্ল'।
অ' কোৱা।
চাবজেক্ট ক'ব গ'লে ইংলিঅ ইংলিছ তাৰ তাৰপিছত, ইংলিছে ইংলিছে চাবজেক্ট ফেভৰেট চাবজেক্ট ক'ব গ'লে।
হয় নেকি, কলেজত যাই কি মোবাইলটো টিপ
তু-তু- তুমি কি আৰ্টচ লৈ পঢ়িছিলা নেকি ষ্ট্ৰীম।
মোৰ কমাৰ্চ হয়, বিকম।
অ' একে একে, বিক বিকমে কৰি আছো মই।
হয় নেকি তোমাৰ কিহঁত মেজৰ আছিলে।
ফাইনেন্স ফাইনেন্স।
এক একেই দেখোন।
হয় নেকি তুমি কোনটো কলেজৰ পৰা গ্ৰেজুৱেচন কৰি আছা।
এ কলেজ এ কলেজ এ এছ বি দেউৰা।
হয় নেকি অ'। কি বোলে তোমাৰ কিবোলে ফাইনেচট চাবজেক্টো ইংলিছ। তুমি ফাইনেন্সে মেজৰ ল' লা যে।
মানে এইটো। ফেভাৰেট চাবজেক্ট সৰুৰে আছে কমাৰ্চোতো আছে ন' ইংলিছ কমিউনিকেশ্যন ইংলিছ অল্টাৰনেটিভ ইংলিছ।
অ' কমাৰ্চতো আছে আৰ্টচতো আছে তোমাৰ ইংলিছ। ইংলিছটো তোমাৰ কমন কমন ইংলিছতো তোমাৰ কমন চাবজেক্ট না চবৰে থাকিব।
উম।
কমন চাব্জেক্ট। এনেই তুমি কলেজত কি বিলা প্ৰ'গ্ৰাম চগ্ৰাম হ'লে কিবা চেলিব্ৰেট কৰি ভাল পোৱা নে।
অ' পাওঁ পাওঁ প্ৰগ্ৰাম নি নিজে মানে প্ৰ প্ৰগ্ৰেমত হেল্পো কৰোঁ।
হয় নেকি তেনেকুৱা প্ৰগ্ৰামত কিবা এনেকুৱা তুমি তোমাৰ কিবা অ অহিম কিবা এ তেনে এনেকুৱা হয় নেকি মানে তাতে পাৰ্টিচিপেট
অ' আমাৰ ৰিচেন্টলি কলেজ উইক হৈ গ'ল তাতে অ' টাক অফাৰ খেলিছিলো তাৰপিছত কাবাডী তাৰপিছত ক্ৰিকেট।
হয় নেকি ক্ৰিকেট আৰু আৰু কিবা নাচ গানৰ বিষয়ে এনে কিবা কৰি পাইছে ন চেলিব্ৰেট।
এ নাচ গানৰ বিষয়ে মোৰ ইমান ইন্টাৰেষ্ট নাই খেলৰ প্ৰতিয়ে আছে।
হয় নেকি খেলৰ প্ৰতি আছে।
অ'।
তাতে কিবা পালা ট্ৰফি চ্ৰফি মেডেল চেডেল কিবা পালানে।
হা চাৰ্টিফিকেট এটা মেডেল পাইছো তিনিটামান।
হয় নেকি কিহত কিহত পালা।
এই এতাক ওপৰত। ৰানাৰ পালো। তাৰপিছত গাঠি।
তকঅভাৰত ৰাণাৰ পালো। তাৰপিছত ক্ৰিকেটত চাগে ফাছফাছ। প্ৰাইজ পাইছিলে আমাৰ টিটিটিমটো।
হয় নেকি। অহ তে ভালে দেখোন তোমাৰ। অহ, আমাৰো। আমাৰো কলেজত খেল ধুলা খেলা- ধূলা হৈছিলে পাৰ্টিচিপেট লৈছিলোঁ মইও। উম, ভালকে ভাল লাগিছিলে। খেলিকে আমাৰ তাৰে কলেজত মানে এনেকুৱা নাৰ্জিক। ইয়ানজিএচ চেলিব্ৰে্চন হয়। তেতিয়া মই অহ, তাতে মই চেলিব্ৰেচন কৰিছিলো। ভাল লাগিছিলে। এনে গান গাইছিলো কলেজত।
অহ, ঠিকে আছে তুমি।
অহ, তুমি তেনেকুৱা গান -চান গাই ভাল।
উম।
অহ, কব পাৰা এনে। ঘৰৰে ছিংগাৰ বাহিৰৰ নহয়।
মই গান- চান এনে গাই ভাল। পাও কনতুু এনেই প্ৰফেচন টাইপ নহয় গানটো আৰু।
অহ, হয় নেকি অহ এনেকুৱা ভাল লাগে নে।
লাগে, লাগে ভাল লাগে।
সেনেকে উম। তেনেকে তোমাৰ কলেজৰ ফেভৰেট টিচাৰজনি কোন হয়। টিচাৰ বা টিচাৰ মেডাম।
টিচাৰ্চ ক'ব গলে বৰ্তমান কোনো নহয়। কলেজত।
তোমাক ভাল লগা কোনো নাই নেকি।
কলেজৰ টিচাৰ কেইটাটো তুমি জানাই। চৰকাৰী কলেজৰ টিচাৰ কেইটা। যি মোদ লৈ থাকে উম, উম।
আহি আৰু লেকচাৰ দিয়ে আৰু গুচি যায়।
এ তাকেতো তাৰে ভিতৰত কিছুমান আছে ভাল আছে।
অহ, অ সেটোয়ে ফ্ৰেণ্ডলি টাইপ থাকে। ভালো থাকে বেয়াও থাকে কলা নহয়। উম
ক'লে একাউন্টৰ টিচাৰটোৱে ভাল। মানে মই অলপ ভাল পাওঁ আৰু অহ।
অহ, এ একাউণচট
কে দিন তোমাৰ অ কোন। কোনটো টিচাৰ আছিল ভাল মানে তুমি যেতিয়া পঢ়িছিলা।
উম, অহ মোৰতো ফাইনেন্সৰ মেম জনী আছিলে। আহ, বৰ ভাল লাগিছিলে তেওঁ মানে। আমাক ফাইনেন্স পঢ়াইছিলে। আৰু মেতছ মেতছ চাবজেক পঢ়ছিলে তেওঁৰ ভইচ। টো ইমান ভাল আছিলে। যিহেতু শুনি থাকিবলৈ মন যায়। আৰু ইমান লাহে লাহে, লাহে কথা পাতে। এইটো মেম বহুত বহুত ভাল লাগিল। বুজাইছিলে কথাবোৰ একদম ভালকে বুজাইছিলে। আৰু মেমৰ ক্লাছ কোনেও কৰা নাছিলে। মোক বৰ ভাল লাগিছিলে। এইটো মেম' ক্লাছ মিছ কৰা নাছিলো। বৰ ভাল লাগিছিল। ডেইলি কৰিছিলো। অহ, মেমৰ নাম অংকিতা বুলি আছিলে। অহ, বচুমতাৰি বুলি আছিলে। অহ, তেওঁৰ কালাজ কৰি কি বৰ ভাল লাগিছিলে। এতিয়াও মেম'ক লাষ্ট টাইম আহ সেইদিনা আমাৰ চাৰটত বাৰু নাম-চাম লিখি দিলে আৰু লাষ্ট টাইম কলেজ বুলি। আৰু চিক্স চেমিষ্টাৰত বেগ লাগিলে আৰু শেষ আকৌ যাব লাগিব। নতুন চাৰ্ট লৈ কে।
এনেতো বেগ লাগা
ঠিক আছে তোমাৰ লগত কথা পাতি ভাল লাগিল হা।
অ', দিয়া ঠিক আছে দিয়া।
ঠিক আছে আহ।